হেল্ল' শুনিছানে চাউনটো বহাই লোৱা তোমাক মু
চাউনটো বঢ়াই ল'ব লাগে
অ মই চাউনটো বঢ়াই লওঁ যে শুনা পাও ধুনীয়াকে
চাউটোতো তো বাঢ়িয়ে আছে
অ অ অ হ'ব দিয়া শুনিছো শুনিছো ও চেনাইৰ পৰা আহি এতিয়া পালাহি আৰু অ অ ৰাতিপুৱাই এতিয়া ভাত
হ
উহ
আৰু এতিয়া কিহে খবা এতিয়া হেৰি লৈ আহা ই আমাৰ গ'ল নহয় এতিয়া
কেনে গল মানে মই এইটো ঠাই কছোহে লৈ আহিছিলো যে। এ মাছে বনাই দিম আৰু তাতে বিলাহী দি দিম হৈ যাব।
উম উম উম। এতিয়া কথা হ'ল কি হেৰি হ'ল নহয় গৰম বন্ধতটো হলেই। এতিয়া এই। ফুল চুলবিলাক কি কৰা এতিয়া কিবাতো আনিব লাগিব চাগে অলপমান ফুলি চুলিবিলাক। নে ইয়াতে থকা পুলিবিলাক অকমান ভালো কৰিব লাগিব।
অ মানে এক চাতি কৈ দিওঁ বুলি ভাবিছো গোলাপ খিনি এটা চাইড। কৈ দিওঁ সেই ডোখৰ ঠাই উলিয়াই দিওঁ। সেই ঠাইতো উলিয়াই দিল। মানে সেই ঠাই খিনিত অল এই এইখিনি অলপ বহল বহল কৰি দিয়া যাওক। নহ'লে মানে বেছি থেপাথেপি হৈ আছে কাৰণে সাপ চাপ আহিলেও মানে গমেই পোৱা নাযাব। গোলাপ খিনি এটা চাইড কৰি পেলাই সি ঘৰটোৰ পিছফালৰ ঘৰটো সেটা চাইডত থৈ দিলে। পিছত মানে কাটিং কুটিং কৰি তাক ঠিক ঠাক কৰিবলৈ থৈ দিয়া যাব।
উম।
তাৰ পিছত আৰু এই ফুল খিনি এখিনি ধুনীয়াকে আকৌ মিলাই দিলেই হ'ল আও এখিনি মিলাই।
নহয় সেই পিছফালে মানে কি পিছফালে যিডাল মানে অলপমান আম। সৰুকে আম পুলি এটা আছে।
অহ।
পুলিটো কাটিব লাগিব।
অ
এ তাতে আমপুলি এটা আছে নহয় অলপমান ডাঙৰ হৈছে আও। সেইটো লোকেল আম আ সেইটো বিশেষ একো কাম নহয়। সেইটো কাটি দিব লাগিব। দি পেলাই ইয়াৰ পৰা সেই সিটো ছাইডলৈকে অকণমান মানে এখন। এই সেউজীয়া কাপোৰ এটাত দি পেলাই। নেট এখন দি পেলাই এটা হেৰি বনাই দিব লাগিব। মানে যাতে এই অ যাতে মানে তামোলৰ সেইবিলাক। পৰি নাথাকে নহ'লে মানে সেই তামোলো সেইবিলাক কৰি প বহুত গছ বেয়া হৈ গৈছে।
অ মানে স দুজন মানুহ দুটা মানুহ হ'লে ভাল হয় এইবিলাক কাম।
অ সেয়া দুটামানো মাতিব লাগিব। মাতি পেলাই তেতিয়া তাত। তা সেইটো কৰি পেলাই তেতিয়াহে এই বস্তুখিনি তালৈ চিভ কৰিব পাৰ। নহলে এনেই থৈ থৈ দিলে। এই এ তামোলৰ সেইবিলাক কৰি। কে বেয়াহে হৈ যাব বেয়া আছে।
হয়টো হয় আৰু সম্মুখত মানে।
বেয়া হৈ গৈছে তাত তেতিয়া সেইটো চাইডলৈ মানুহ খিনি যাব পাৰিব ধুনীয়াকে এ হেৰিখন বনাই দিলে তালৈকে।
অ নে গেন গিনদা দাদাক জিপে।
গিনেপ অপ। বিনেটতাত দি দিলে তেতিয়া এইয়া এইফালৰ পৰা অলপমান এই পুলিবিলাকো নি পেলাই সেইফালে থৈ দিব। পৰা যাব। সেইটো চাইটলৈকে মানুহখিনি খিনিয়াকে ঢেৰ কে যাব পাৰিব এতিয়া অকনমান লেতেৰা পেতেৰা হৈ আছে কাৰণে। ফালে যাবলৈ অসুবিধা হৈ আছে ন। তেতিয়া ধুনীয়াকে যেতিয়া পৰিষ্কাৰ হৈ থাকিব তেতিয়া একো অসুবিধা নহয় তাৰ লগে ধুনীয়াকে যাও।
অ এতিয়া মানে কি এই সন্মুখত গোলাপ খিনিয়ে বেয়া দেখ- সি আছে।
নাই সেইখিনি অঁতাব লগা হয় এইখিনি অকল গোলাপ খিনি বুলিয়ে নহয়। এইফালে যে চিজিয়াম খিনি আছে চিজিয়াম খিনিও ধুনীয়াকে সজাব লগা হৈ আছে।
অ
চিজিয়াম খিনিও বেছি একেবাৰে থেপা থেপি হৈ আছে গোটেই- চিজি চিজিয়াম খিনি ধুনীয়াকে মানে সজাই পেলাই তাক অকণমান কাটিন কৰি পেলাই হেৰি কৰিব লাগে।
হয়ছে
কাটিং কৰি পেলাই ধুনীয়াকৈ তাক এটা জোখত বনাব লাগা হয়।
মানে এই চামাৰতে যদি কাটিং চাটিং খিনি কৰি নোলোৱা।
অ ন এতিয়া সেই বৰষুণো ছিজন আহিছে ন।
অহে সেইটো কাৰণে মানে এই হেৰি বিলাক যে যিকোনো আৰু যি। গছ ডালৰ পা হ'য় আৰু।
উম উম।
সেই খিনি অকমান কাটিং কৰিব লাগিছিলে। উ মই কেইডাল মান হেৰি কাটিং কৰি থৈছো কেইডাল।
মানে প্ৰায়ে মই দেখিছোঁ কাটিং কাটিং যে কৰে বস্তুবিলাক। কাটিং কৰি পেলাই সিহঁতে কি কৰে সিহঁতে এই এখন বেড এটা বনাই লয়।
অ।
বে'দ এটা বনাই তাৰ পিছত বালি দি দিয়ে বালি দি পেলাই বে'দ এটা বনাই দিয়ে এই এনেকুৱা। প্লাষ্টিকৰ সেইবিলাকোও লৈ আহে কিছুমানে সেনেকুৱাও লগাই দিয়ে। দি পেলাই সে প্ৰথমে পানী মাৰি দিয়ে মাৰি দি পেলাই তাত সেইবিলাক কাট। বিলাক চব লগাই দিয়ে। দি পেলাই এনে। সেইখিনি বস্তু মানে এনেকে তোমাৰ এ বাঁহ কেইটামান এনেকে ধেনু। ধুনীয়াকে দি দি দি দি। মানে হুৱাইত হেৰি এখন দি পেলাই ঢাকি থৈ দিয়ে সেইখিনি। কমপ্লিট থঢাকি পেলাই থৈ দিয়ে তাত মানে এক। কৰিব নোৱাৰে যাতে মানে খুব ক ইত্যাদি কৰি যাতে। পৰিব নোৱাৰে তমানে এনেকে চবেই তেনেকেই কৰি কৰি থৈ দিয়ে। তাৰ ডাঙৰ ডাঙৰ নাচাৰি বিলাক'ত চব তেনেকে। ব সিহঁতে যিবিলাক মানে মাডাৰ প্লেনৰ পৰা কাটিং কৰে। এনেই এনেকে উলিয়াই থৈ দিলে মানে আধা খিনিয়ে মৰি যায়। তেনেকে থৈ দিলে কিন্তু কমপ্লিট মান। দুই এটা বাহিৰে প্ৰায় বাছেই তাৰমানে।
মানে কি বগ বগেন বিলাক হ'পা।
বগেন ভেলিয় বুলিয়ে নহয় চব আৰু। একে থোজাবিলাকো কাটিছে সিহঁতে থোজা- চোজা সেইবিলাক চব কাটিছে। খূজা হওক, তাৰ পিছত গ'ল্ড কিচ হওক। এইবিলাক চব সিহঁতে সেইবিলাক কাটি কাটি চব বনাইছে সিহঁতে তেনেকে।
অ গোল্ডকিছ বিলাকো কৰিছে।
মোহ বিলাক কাটিছে অ চব কাটিছে। কাটি কৰি সিহঁতে চব তেনেকে বনাই পেলাই এনেকে চব ঢাকি ঢাকি থৈ দিছে। এনেকে থাকি থৈ দিয়ে। এনেকে পুৰা এনেকে ৰাউন্ড ৰাউন্ড কৰি পেলাই এনেকে। ৰাউন্ড কৰি পেলাই মানে ইফালে ধৰি লোৱা বাঁহডাল। গুজি দিছে বাঁহৰ হেৰি কামিটো। দি পেলাই এনেকে ধেনু ভিয়া কৰি পেলাই আকৌ সিফালে গুজি দিছে। এই ধৰিলে এনেকে বেন হৈ পেলাই যে ঘূৰণীয়া নিচ। নিচিনা হৈ থাকিল ন তাত এনেকে মানে কাপোৰ কাপোৰখন দি পেলাই থৈ দিয়ে। কাপোৰ মানে কি বগা যিটো প্লাষ্টিক। সেই বগা প্লাষ্টিকোৱে দি পেলাই থৰিছে। একদম একো সোমাব দিয়া নাই বগা প্লাষ্টিকৰ ফালে দি ধলে সেই গৰমটোও পালে আৰু। হেৰিতটোও পালে, পোহৰৰতও পালে, কাৰণ বগা প্লাষ্টিক যেতিয়া। পোহতেনেও পাব আৰু মানে তাপটো মানে। তাত মেইনটেইন হৈ থাকিব ধুনীয়াকৈ আৰু তাত পানী চানী দিয়াৰ কথা নাই তাৰমানে।
প্ৰথম দিনাখনে যি দিলে আও।
অ প্ৰথমে যি দিলে তাৰপৰা আকৌ নিদিয়ে সিহঁতে শেষ।
উম এই পিছফালৰ ঘৰটোত কিবা এটা কৰিব। পৰা যাব নেকি তেনেকে তাৰ ভিতৰত আৰু এতিয়াতো ঠাইতো যথেষ্ট ওলাই আছে।
তাত পায়েই দুটামান বনাবলৈ তেনেকে মানে নকৰিলে। আমাৰ এতিয়া বিশেষ হেৰি হোৱা নাই কামখিনি। কাৰ আমি ইয়াৰ পৰা একো কৰা নাই ন আমি একো উলৱাই নাই আনিছো বস্তু।
বেছি আছো ভাল আছো।
ৰ নাৰ্চাৰী বিলাকে চব তেনেকে কৰি আছে। যিবিলাক বস্তু আনিছে তাৰ পৰা এটাৰ পৰা সিহঁতে আকৌ দস্তা বনাই দিছে। সেইকাৰণে সিহঁতৰ লাভ হৈ আছে। কিন্তু আমি যেতিয়ালৈকে নবনাও তেতিয়ালৈকে আমাৰ বিশেষ লাভ নহয়।
উম উম।
সেই বস্তুতটো মানে অকমান চাব লগা হৈ আছে এই গৰমৰ কেইদিনতে। অন্তত সেই বস্তুটো যদি আমি চাওঁ।
উম উম এতিয়া এতিয়াতো বিছ। তাৰিখলৈকে আছেই স্কুল।
বজাই আছো।
পোন্ধৰ তাৰিখলৈকে আছে অ পোন্ধৰ তাৰিখৰ পিছত সোতৰ তাৰিখে মানে আমি এপাক। ওলাই যাওঁ ন।
তাৰমানে হয় আমি ওঠৰত অ। সোতৰ তাৰিখে যাম সোতৰ তাৰিখে নগ'লে একৈছ তাৰিখে যাব লাগিব। তাৰমানে সোতৰ তাৰিখ শুক্ৰবাৰ।
একৈশ প্ৰাই সোমবাৰ হ'ব। সোমবাৰে যোৱাতকৈ শুকুৰবাৰহে ভাল হ'ব নেকি।
দুটা বাৰে ভাল। মানে আমাৰ পোন্ধৰ তাৰিখলৈ পোন্ধৰ তাৰিখলৈকে মানে ইয়াত আছে এই কি কয়। কম। এ ইংলিছ মিডিয়াম খনত থাকিব কিন্তু থাকিলেও সিহঁতক আকৌ সিহটো মিলাব লাগিব সিহঁত। তক ক'ব লাগিব কাৰণ অকল সেইটো ক্লাছ কৰিব গ'লে মোৰ লোকচান আছে। মানে সিহঁতে মোক ফিজ কিমান দিব, তাৰ ওপৰত ডিপেণ্ড কৰিব।
অ সেইটো ফিজ তোৰ ওপৰত ডিপেণ্ড কৰি পেলাই
উম, গতিকে গতিকে তাত পোন্ধৰ তাৰিখলৈকে আ যে কৰি এহেতে তেতিয়ালৈকে ইহঁতৰ কামটো কৰি দিম আৰু, তাহাতক কৈ দিছোঁ সোমবাৰৰপৰা কনটিনিও কৰি দিম বুলি পেলাই বাৰটা বজাৰ পৰা। বাৰটা বজাৰ পৰা কৰি দিলে তেতিয়া সিহঁতৰ সিহঁতৰ। তাতে এটা পঞ্চল্লিছৰ পৰা তাত আছে তেতিয়া মই মিলি যাবগৈ। বাৰটা পৰা আহিফালে তিনিটা পোন্ধৰলৈকে মোৰ ক্লাছ থাকিব এই পোন্ধৰ তাৰিখলৈকে ধৰা। আজিতু চাৰি তাৰিখ হলেই আৰু দহ দিন ধৰা মোটামুটি।
অ অ। তাৰপিছত সেই সেইটয়ে দাদা হৈ গোলে দাদা হৈ গল। তাৰপিছত মানে কি হ'ল এইটো হেৰি কৰিব লাগিব। অ অ। মই ভিম বিন কম কেঁচা কম। বৌক কৈছিলে অথনি পৰা অ। চফ নক অ অ অ তাৰপিছত। মানে সটো কি সেইখিনিয়ে মানে হেৰি কৰি দিব লাগিব আকৌ মানে আমি বাৰটো চাই লওঁ। চাই কৰি লৈ পলে।
সেইটো তাইকো মিলাই কৰি লৈ আৰু তাৰ আগতে আকৌ কেইটামান বজা কৰিব লাগিব নহয়। লাগতিয়ালা নহয় তাৰ আগতে কেইটামান।
তেনেকুৱা বজাৰ মানে নগাঁৱত গৈ পেলাই আৰু লাগতিয়াল বস্তু তাই বা ইমান নাই তোমাৰ। হল তোমাৰ তাত যদি তোমাৰ কৰিব লগা আছে যদি আৰু যদি মোৰ কৰিব লগা আছে সেনেকুৱা সেইকেইটা বজাৰ- চজাৰ কেইটামান কৰি লৈ আৰু ড্ৰাইভাৰটো আগতীয়াকে ক'ব লাগিব, ড্ৰাইভাৰটো আগতে
নহয় এতিয়া মানে কি নগাঁও গলে আকৌ সেই হেৰি খিনিয় লৈ আহিব লাগি উম তেইটা তাপ চিনি আনিব লাগিব। অ পইচা এটা মেনেজ কৰি আছোঁ, শাক পিনো আনিব লাগিব। শাক অলপো আনি থলে ভাল হ'ব আৰু তেনে।
একো নাই সেইটো পৰা হয় গুৱাহাটীৰ পৰা প্ৰথমে আহা যাও নেকি।
উম নয় তাৰ আগতে আনিব লাগিব, তাৰ আগতে আনিব লাগিব তাৰ গুৱাহাটীৰ পৰা অহালৈকে আকৌ ৰৈ থাকিলে দেৰি হৈ যায় গুৱাহাটী
অহ
এ মানে এই ন- দশ তাৰিখৰ ভিতৰতে আনিম বুলি ভাবি আছো চাই লওঁ।
উম আৰু গৰম বন্ধ মাহতটো জানো ইহঁতে এতিয়া হেৰিটো দিব জানো স্কুলৰ?
অকণমান চেটেল কৰিব লাগা হৈ আছে নহ'লে মানে চেটেল নকৰিলে নিমিলিব। গোটেই ফুলখিনি ধুনীয়াকে সজাই দিব লাগিব আৰু দ থকা হ'লে কি বেছি হেৰি হয় এইবিলাক কি বোলে বন চন -বেচি উঠে। চব সেই কাপোৰ আনি পেলাই পাই দিব লাগিব প্লাষ্টিকটো। চবতে পাই দিম কেইটকমান খৰচ হ'ব নহয়। তুমি বা এক হাজাৰ টকাকে খৰচ হ কথা এটা কৈছোঁ, হেজাৰ টকা বুলে যদি গোটেইখিনি হৈ যায় কাপোৰো তেতিয়া কি হব নহলে মাহে মাহে যে আকৌ পচ কৈ থাকিবলে
উম উম।
এ এহেজাৰ টকা খৰচ হলে মোটামুটি আও পাঁচ ছ মাহলৈ টেনছন নাই নহলে প্ৰতি মাহতে তুমি মানুহ লগাই থাকিব লাগিব।
উম উম উম হয়- কিন্তু মানে আমাৰ চবতে বিয়াই আছে কিছুমানৰ ফল মূলৰ সেইখিনিতহে নাই আও।
অ য'ত য'ত দিয়া নাই সে চাব লাগিব।
উম উম উম, হ'ব দিয়া।
উম উম উম
হ'ব দিয়া ভাতক ভাত বনাব যাওঁ মই, হ'ব দিয়া।